নমস্কাৰ।
নমস্কাৰ, নমস্কাৰ।
হয় কি হয়, হয় আপুনি।
আছো খোৱা, লোৱা হ'ল।
হয়, শনিছে খালো আৰু। আপুনি এতিয়া এতিয়া ইমান দেৰিকে ফোন কৰি সুধিছে আৰু।
মানে কি আৰু মোৰ হোৱা নাই বাৰু খোৱা। কমপ্লিট সেইকাৰণে আৰু ভাবিলো আৰু আপোনাৰো চাগে হোৱা নাই। তেনেকুৱা আৰু।
কিয় বা আপোনাৰ আজি ইমান দেৰি হ'ল।
আলহী আহিল দুজন মানে। বনোৱাৰ টাইমতে আকৌ আলহী আৰু ভাতো নাখালে।
হয়।
চাহ খালে?
কৰ হয় আলহী ঘৰৰ ওচৰৰে নে দূৰৰ?
অকমান দূৰৰে বাৰু মোৰ ফ্ৰেন হয় আৰু এজন মানে সিহতে বোলে বজাৰত আহিছিলে আজি মানে। আহিছিলে তাৰ পৰা। কিবাকিবি ল'লে আৰু একদম। মাহৰ কাৰণে বেছি বস্তু লয় আৰু গোটেই মাহটোৰ কাৰণে।
হয় মানে কি কয় আপোনাৰ মাহকৰৰ বজাৰ এবাৰতে কৰি লই আৰু।
একেবে কৰিলেয় এবাৰতে আৰু তাৰপৰি মানে
কিমানজন পৰিয়াল ঘৰত?
তেওঁলোকৰ তেখেতৰ অ, জন্মান হয়। তথাপিত মানে আলহী প্ৰায় থাকেই বোলে বহুত।
হয়, হয়।
সেনেকাে মানে অলপ বেছিয়ে মানে খৰচ হয় আৰু।
হয়।
তাৰ পিছত আকৌ এ, আৰু এটা বোলে মোবাইলো কিনিলে। সেইয়ে আৰু অ'।
কিমান কি মোবাইল কি মোবাইল কিনিলে বোলো।
টো অপ বুলি ক'লে নেকি।
কিমানৰ ভিতৰত কিনিলে?
এ, চাৰে ছাব্বিশ বুলি কৈছে।
হয় ঠিকে আছে ধনী মানুহৰ ধনী কথা।
অ, নাই গোটেই পেমেন্ট কৰা নাই বাৰু আধাহে কৰিছে বোলে।
কিস্তিত লৈছে আৰু।
তেনেকে লৈছে বাৰু।
কিমান দিছে পইচা বোলে গম পায় নেকি।
এতিয়া এঘাৰ মান দিলে নেকি।
কিমান মাহৰ কাৰণে লৈছে।
এঘাৰ মান দিলে আৰু এতিয়া বাকী খিনি আৰু দি যাব আৰু সেনেকে। কি, কি পাই তিনিমাহ মানৰ কাৰণে লৈছে আৰু মিলাই।
অ', অ', বেছি নাযায় পিছে আৰু কমতে হ'ব। যিমানে মাহটো আপোনাৰ বঢ়াই যাব সিমানেহে বেছি হৈ যায় থাকিব।
তেনেকুৱায়ে বাৰু।
এতিয়া তিনি মাহ হৈছে যদি আপুনি এতিয়া আৰু কিমান তেখেতে ধৰক আপোনাৰ কিমান আৰু এ, দুই হাজাৰ মান টকা বেছিকে দিব আৰু।
অ, দুহাজাৰে বোলে বেছি হয়। দু হেজাৰ নে আঢ়ৈ হোজাৰ বেছি হয় আৰু আঢ়ৈ হোজাৰ মান বেছি হ'ব বাৰু।
হয় এতিয়া তেখেতে যিমানে দীঘলীয়া কৰি দিব সেইটো সিমানে বাঢ়ি যাই থাকিব আৰু। আপুনি এতিয়া ধৰি লওক কিমান চেভেন পাৰ্চেন বা নাইন পাৰ্চেন মান কে চাগে আপোনাৰ হেৰি কৰে। ইণ্ট্ৰেষ্ট লগই আৰু।
উম।
সেইটো হিচাপত দিব লাগে।
অ'।
হলেও এতিয়া আপুনি ভোগ কৰিব খুজিলে পটককৈ ভোগ কৰিব পাৰে আৰু টকা নহ'লেও বস্তুটো এইটো মাধ্যমত।
পাৰি আৰু পাৰি, পাৰি প্ৰয়োজনো হৈছে টকাও নাই। তেনেকুৱা ক্ষেত্ৰত লৈ ল'ব পাৰে আৰু।
অ, হয় আৰু পইচাটো দিয়া যেনো অনুভৱ নহয়।
অ'।
নে কি কয় মানে কি একেলগে আপোনাৰ এটা গোটা পইচা দিয়া দিলে। ত, আপোনাৰ হাতৰ পৰা যোৱা যেন অনুভৱ হয়। এইটো অলপ, অলপকে দি থাকিলে অনুভৱো নহয়।
আৰু অ, এতিয়া তথাপিতো অকমান বেছি গলে পিছত বেয়া লাগে আৰু।
অ, হয় এতিয়া আপুনি এ
সুবিধাতটো পাইছে যদি আৰু সুবিধাতটো পালে আৰু
হয় এতিয়া আপুনি চাওক এটা আ চ আপুনি এতিয়া এফালেতো এৰি দিবই লাগিব দুইফালে ধৰি ৰাখিব নোৱাৰে ধৰক
হয় হয় এটা সুবিধা পাইছে তথাপি
হয় হয় কি কৰে তেখেতে
শিক্ষক হয়
শিক্ষক কি কয় আপোনাৰ এয়া ব্যক্তিগত বিদ্যয়ালয়ৰ নে চৰকাৰী
চৰকাৰী চৰকাৰী
চৰকাৰী বিদ্যালয়ৰ ভালে পিছে ভালে টকা পায় তেখেতে দৰমহা হিচাপত
পাই চাগে বাৰু সেইটো সোধা নাযায় বাৰু
অ' হয় ক'ত তেখেতৰ বৰ্তমান চাকৰি ক'ত কৰি আছে তেখেতে
মৰিগাঁও দিচতিক
মৰিগাঁও জিলাত
হয়
ভালেই বাৰু জিলাখন
অ' টেটৰ হয়
হয় তেত পৰীক্ষাৰ জৰিয়তে পাইছে আৰু
হয় আগতে মানে হেৰিতে আছিলে এইটো ঊনৈশত পাইছে
উনৈশতৰ পিছে তেখেতৰ
ঊনৈছ নহয় ঊনৈছ নহয় হেৰি ঊনৈছত নাই পোৱা নাই তেখেতে মানে বাইশত পালে
তাৰপিছত চাৰি বছৰ হ'ল আৰু
হয় বাইছত জইন কৰিছে প্ৰথমতে চৰাইদেউত আছিলে
চৰাইদেউ শিৱসাগৰ জিলা
হয়। একে
ভালে আৰু ক'ব গ'লে আপোনাৰ এই প্ৰথম চাকৰিৰ পষ্টিঙে আপোনাৰ অসমৰ ইতিহাসৰ আপোনাৰ হেৰিত পৰিছে এইটো কি কয় কি কয় আপোনাৰ এইটো ৰাজধানীত
অসমৰ মানে অ' অসমৰ হেৰি হয় চৰাই অ' তেতিয়া মানে নামটো নাম নাম নামটো অকমান বেলেগ আছিলে তেতিয়া আপুনি জানে নে সেইটো
এইটোমই গম নাপাওঁ
অ' চেৰাই দৈ চেৰাই দৈ হয় চেৰাই দৈ
চেৰাই দৈ
দৈ হয় পুৰণি নামতো আৰু
কোনে এইটো আপুনি কি কয় কোনে এইটো সলনি কৰিলে মানে
কোনে সলনি কৰিলে মানে চুকাফাই যেতিয়া মানে বনাইছিলে
হয়।
ইয়াতে
হয়।
তেতিয়া তাৰ মানে হেৰি হৈছে আৰু
চেন্স কৰি দিলে আৰু আৰু নামতো
তাৰ পিছত হৈছেগৈ আৰু লাহে লাহে
হয় আপোনাৰ আকৌ ৰংঘৰ আৰু চৰাইদেউতো ওচৰা ওচৰিয়ে চাগে
ৰংঘৰ অ' একেলগে আৰু সমান ইফাল সিফাল আৰু, বেছি ডিষ্টেনচৰ নহয় বাৰু।
অ' হয়। তাতেতো আপোনাৰ এতিয়া শিৱসাগৰ গলে তিনিচুকীয়া গলে, তিনিচুকীয়াত আহোমৰ ৰাজধানী নাছিলে নেকি? নে আছিলে, একো নাই চাগে এনে আহোমৰ আহোম মানে কি আৰু প্ৰাচীন যুগত একো অস্তিত্ব নাই চাগে, বা আপোনাৰ এইটো
চব আছে আৰু।
হয় চৰাইদেউ শিৱসাগৰ জিলাতে আৰু সকলোবোৰ।
শিৱসাগৰ জিলাতে মানে চুকাফাই মানে পাটকাই পৰ্বত পাৰ হয় সেইফালে আহিছিল আৰু তাতে। প্ৰথম মানে উম আহোম ৰাজ্য স্থাপন কৰিছিল তাতে।
হয়, আপোনাৰ প্ৰাগজ্যোতিষত কোন আছিল।
প্ৰাগজ্যোতিষত, তাৰমানে তাৰ পৰাই তেতিয়া হেৰি কৰিছিলে, পিছত মানে এ উম তাতে ৰজা থাকে আৰু তাৰপিছত ৰজাৰ আৰু বিষয়া বিলাক থাকে নহয়। বাপ বিলাকত মন্ত্ৰী বিলাক সেইবিলাকৰ দ্বাৰা মানে শাসন কৰা হৈছিল আৰু তেতিয়া।
হয় এনেই। চবতকে ডাঙৰ আপোনাৰ মানে যেতিয়া চবতকে বেছি পাৱাৰ হৈছিল মানে, শক্তি আৰু। যোন ৰজাৰ দিনৰ শক্তি আটাইতকৈ বেছি আছিল।
হয়।
বুজি পাইছে নে মই কি কব খুজিছো।
মানে আহোমৰ?
হয় আহোমৰ যোনজন ৰজাৰ মানে ক'ব গ'লে ধৰ আটাইতকৈ ধুনীয়া ৰাজত্ব ৰাজত্ব আছিল আৰু সকলোৰে আটাইতকৈ মাটিকালি হিচাপতো বেছিকে হৈ আছিল। আপোনাৰ, কোন নো পৰো বহুত ধুনীয়া মানে সঞ্চয় কৰিছে। কৈ বেছি মানে ধুনীয়া আৰু তেখেতৰ কালত ধৰ বঢ়িয়া চবতকৈ উন্নত আছিল আৰু তেনেকুৱা। কোন আছিলে সেনেকুৱাই আহোমৰ শ্ৰেষ্ঠ ৰজাজন। তাৰ দিনত একে, আহোমে আহোম মানে আহোমে আটাইতকৈ ভাল দিন দেখা পাইছিল।
বুজি পাইছো তেখেত আছিল হেৰি এই, প্ৰতাপ সিংহা।
তেখেতে, ক'ত আপোনাৰ তাৰ পৰাই কৰিছে।
মানে, তাৰ পৰাই কৰিছিল কিন্তু মানে বংশানুক্ৰমে হৈ গৈছিল আৰু। ৰজা চুকাফাই শুকৰাফাৰ পিছত চুমুংমুং আছিলে, এনেকে মানে তেওঁ চাৰি নম্বৰ আছিলে চাগে।
চাৰি নম্বৰ, ঠিকে আছে তেখেতৰ, এনে মানে নাম শুনিছো বাৰু তেখেতৰ হ'লেও এনে আপোনাৰ চুকাফাৰ নাম। শুনা যায় আৰু আপোনাৰ বিশেষকৈ লাচিতৰ নাম শুনা যায় লাচিত হলেও আপোনাৰ যদিও ৰজা
হয়।
তেখেতো অসম বিখ্যাত।
হয়। অ' তেওঁ মানে সাহসিকতাৰ কাৰণে তেওঁ বিখ্যাত আছিল আৰু।
হয় হয়, মোগলক তেখেতে যিটো চলেৰে পৰাজয় কৰিছিল, অমানবীয়।
হয়।
আৰু আপোনাৰ, তেখেতৰো এইটো আপুনি জানেই চবৰে মুখত আজি- কালি শুনা যায়। আগৰ পৰাই প্ৰচলিত, দেশতকৈ মোমাই ডাঙৰ নহয়। সেইটো বাণীতো এতিয়াও সকলোৰে মুখে মুখে শুনা যায়, অসমৰ।
হয়, উম্।
বাকী, আপোনাৰ ভাত কেতিয়ালৈ হ'ব!
ভাত হ'ব আৰু এতিয়া প্ৰায়, হঁও হঁও হৈ আছে! আৰু, কথাও পাতি আছোঁ তো, অকমান মানে দুইফালে কাম কৰি আছো! আৰু
হয়, হয়।
বনোৱা মেলাও কৰি আছোঁ!
তেনেহ'লে আপুনি বনাওঁক! মই আৰু নে কি কয়,
হয়, আপোনাৰ আৰু বেলেগ কাম নাই আৰু এতিয়া, শুই দিব আৰু নে কি?
হয় হয়, শুইয়ে দিম আৰু। গৰমো পৰিছে নহয়, ইচ্ছাও নাযায়, পতককে টোপনিও নাহে!
হয়।
চব,
বাৰু হয়, ধন্যবাদ!